অ' হেল্ল'। নাই, এনেই বহি আছোঁ।
অ-অ, বাকী ক'ত আছা? ৰুমত নে ঘৰত?
মই ৰুমতেই আছোঁ।
অহ।
অ', খোৱা-বোৱা মানে চাহ-তাহ খালোঁ, তুমি?
মই, ময়ো একে, চাহ-তাহ খালোঁ আৰু। নাই এনেই, মোবাইলটো চাই আছিলোঁ অলপ, কি কৰিবা?
অ', বাকি দিউটী গ'লা নাই আজি? দিউটী?
কি কৈছা?
ডিউটি গ'লা নাই? ডিউটি? মানে অফিচলে গ'লা নাই আজি? অফিচ- অফিচ?
গলোঁ গলোঁ, অফিচৰ পৰা এতিয়া তোমাৰ চাৰিটা বজাত পালোহি। পাই মেলি, চাহ-তাহ খাই বৈ, এতিয়া আৰু কি কৰিবা আৰু? এনেই মোবাইলটো অলপ চাইছোঁ। শুনি আছা নাই?
অ', শুনিছোঁ শুনিছোঁ। বাকি খবৰ কোৱা, কেনেকুৱা? ঘৰত মানে, যাম আৰু দুদিন-তিনিদিনৰ পিছত।
তুমি পিছে, ঘৰত কেতিয়া যাবা?
মই বাৰ তাৰিখে যাম চাগে।
অ', কিবা কাম আছে নেকি? এনে
কাম মানে, এই লগৰজনৰ মৃত্যু বাৰ্ষিক অলপ সৰু সুৰাকৈ তেনেকৈ পতা হ'ব মানে, লগৰজন
অ', সেই
অ', হয় হয়, অ', শুনিছোঁ শুনিছোঁ।
বাকী তুমি, তোমাৰ মানে হেৰি মাৰ কেনেকুৱা হৈছে? মানে তোমাৰ বেমাৰ হৈছিলে বূলি কৈছিলে দেউতাই, ভাল পাইছে?
আৰু ভাল পাইছে, টাইম লাগিব অলপ, দুমাহমান লাগিব চাগে, অপাৰেচন কৰা হ'ল যে।
অ', অ', অ'।
অলপ শুকাবলৈ দৰৱ পাতি খাই আছে এতিয়া, শুকাবলৈ অলপ টাইম লাগিব চাগে, কাৰণ অপাৰেচন কৰা পেচেণ্ট অলপ, টাইম লাগে বেমাৰত ভাল
উম, লাগে লাগে অ', লাগে।
উম।
কিমান দিন হ'ল? মানে ইয়াত মানে থকা, হস্পিতেলত?
তাত এসপ্তাহ থাকিলো।
অ', অ', অ', ডিব্ৰুগড়ৰ হস্পিটেলত আছিলে নহয়।
অ', ডিব্ৰুগড়ত আছে আ ছাম মেডিকেল কলেজ।
অ', অ', অ'। ঠিকেই আছে দে, ভাল হওক, সোনকালে খোৱা বোৱাবিলাক মানে, ঠিক কৰিব লাগে।
উম। তেনেকেই ভালকৈ সিজাই পকাই খাই আছে, দেউতা আছে ঘৰত।
উম উম, ভাল, অ', অ'। অলপ মানে কষ্ট হৈছে বাৰু, মানে এইকেইদিন খেতি, খেতিৰ কাৰনে খেতিও ৰুব লাগে। দেউতাৰ কৈছোঁ।
খে, হয় হয় খেতি আৰু ৰোৱা, ৰোৱা তোলা বিলাক তোমাৰ হাজিৰা লগাই, কৰাবলগীয়া হৈছে।
উম, উম, হয়, হয়।
আগতেও হাজিৰা লগাই কৰা হয়, কিন্তু এইবাৰ মাকো আকৌ চাহ দিবলৈও যাব নোৱাৰে ন দেউতাক।
উম, উম, হয়, হয়, মানে অলপ প্ৰব্লেম হ'বই, এইকেইদিন মানে এ দেৰি হ'ল ন বস্তুতো, আজিকালি মানে কি হ'ল মানুহ হেৰি নাই বাৰু, মানুহ-চানুহ যদি ভালকে পোৱা হয় ন, ইমান প্ৰব্লেম নাই বাৰু।
সেইটো হয়, আৰু ৰোৱা তোলাত ইমানতা প্ৰব্লেম নাথাকে, দাওঁতে অলপ টাইম লাগে, গোতেটো পথাৰ বিলাক যদি যদি পথাৰবিলাক ওলাই যায় সোনকালে, গোটেইখিনি দুই-তিনিদিনতে শেষ কৰিব পাৰে।
উম, হয়, হয়। মানুহ মানে পালে হয়, অৱশ্য মানে একেবাৰে ৰুই থৈ আহিব পাৰে।
বাকী তুমি কচিং লম কৈছিলা যে, কচিং লৈ লৈছা নাই।
কছিংটো লগাই থৈছো মানে, কি হয় পিছে পিছলৈ কি হয়।
বেংকিং, এছ এছ চি। এইটো
অ', অ', অ', সেইটো লৈছো অ'। বাকী তুমি, হেৰি তোমাৰ কামটো কি আছিলে? মানে তুমি অফিচত কি কৰা মানে কি কাম কৰা?
মই ৰে'ল, ৰেল, ৰে'লৱেত হয়, কণ্ট্ৰেক্টৰ আণ্ডাৰত।
অ', অ', কামটো কেনেকুৱা ধৰণৰ সেইটো? কেনেকুৱা ধৰণৰ কৰিব লাগে ৰেলৱে কামটো?
কামটো মানে এেনেকৈ ডাটা এণ্ট্ৰি বুলি কয় আৰু, মানে ৰে'লৱে যিখিনি ট্ৰেইনৰ কম্পিউটাৰ কাম থাকে, মানে কিছুমান ধৰ তেনেকুৱাকে। পাৰ ডে' যিখিনি ট্ৰেইন যায় বা কোনটো টাইমত কোনটো ষ্টেশচনত পায়গৈ, বা কেনেকৈ সেইটো ষ্টেচন কিমান দামত আউট হয়, বা ধৰ সেইবিলাক গোটেইখিনি মানে বহীত সি টুকি যাব লাগে, লগতে পাইলট বিলাকৰ নাম মানে কোনখন কোনটো, কোনদিনা, কোনটো পাইলটে গাড়ীখন চলাইছে, তাৰপিছত আৰু কু কুমাৰ। কিমান টাইমত আহি পাইছে, সেইবিলাক মানে চব ডিটেইলচ, বিলাক কম্পিউটাৰত ভৰাব লাগে আৰু তেল কিমান লাগিছে তোমাৰ সেইবিলাক, গোটেইবিলাক মানে নোট কৰিব লাগে, আৰু সেইবিলাকে আৰু গোটেইবিলাক মানে, এক্সচেলত গৈ পেলাই ভৰাব লাগে গোটেইখিনি।
অ', অ', মানে তোমাৰ তোমাল অ', তোমালোকে সেইটো কাম কৰা তাৰমানে মানে সেইটো। কি চোৱা-চিতা এইবিলাক। তুমি পিছে কিমান দিন হ'ল, তুমি কৰি থকা এইটো মানে কিমান বছৰ হ'ল?
ডেৰ বছৰ হৈছে।
অ', অ', আৰু অকলে নে আৰু লগৰ সোমালে নাই নে লগৰ আছে নে নাই।
লগৰ আছে দুজনমান, আমাৰ মই নিজে মই ভৰাই দিছিলোঁ সিহঁতক।
অ', অ', অ'। ওচৰৰে না এনেই মানে লগৰ মানে, একেলগতে পঢ়া
লগৰ কেইজন একে গাঁৱৰে হয়, আগৰ চাইল্ডহুড ফ্ৰেণ্ড।
অ', অ', অ'।
পিছে কামটো তোমাৰ ৰেলৱে মানে, এক্সপিৰিয়েঞ্চ আছে কৰা ন।
এক্সপিৰিয়েঞ্চ মানেনো কি আৰু ক'ব আৰু, তেনেকে আৰু কৰি আছো। বহুত শিকিছো, কথা নজনা কথা ৰেলৰ বিষয়ে।
উম উ উ উ কৰা হয়, হয় বাৰু শিকিব লাগে শিকাতো বহুত ইম্পৰ্টেণ্ট হয়।
হু হু হু হু হু উম উম
বাকী তুই হেৰি ই ই ই ই। কেনিবা গৰমত যোৱা প্লেনিং নাই নেকি মানে গৰম বন্ধ মানে
সি ই ই ই ই গৰম বন্ধ মানে কি ক'ব আৰু সি ই ই আহ আহ হু হু হু হু উম সেইটো হয় বাৰু ছুটিয়ে নেপাওঁ ডিউটি মিলাব ক'লে নোৱাৰোঁ টাইমবিলাক চাওঁ কি হয় শেষলে।
উম উম উ উ হয় হয়। তালে মোকো মাতিবা আৰু মইয়ো যাম মানে যদি প্লেনিং বনা বনোৱা হয় উ।
ফোন কৰিম ফোন কৰিম।
এনেই কেনে কেনে যাম বুলি ভাবিছা মানে কোনফালে যাম বুলি ভাবিছা?
অৰুণাচল ফালে ফুৰিব লাগিব ৰ উম গা-পা ধুই অলপ নিৰ
উম এ সেইবিলাক জেগাখন ভাল ন।
অ আৰু সিহঁতৰ এইফালে আজিকালি গম পোৱা নাই অৰুণাচলত যে ছেভেন কে এম ৰিজৰ্টত ডিজে নাইট কৰে নহয় পাৰ চানডে'।
অ অ অ, তেনে ভালে আছেচোন তেন্তে ফূৰ্তি কৰিব পাৰিবা পুৰা।
হু হু হু হু উম উ হু হু হু উহ উহ।
ইমান দূৰ ডিউটি কৰি থাকিবা অকমান ফুৰি আহিবাগে।
চাওঁ কি হয় টাইম মিলাই আকৌ আমাৰ নাইট ডিউটি থাকে নহয় বহু প্ৰব্লেমেই হয়।
হয় হয় হয়, হ'লেও এদিন বন্ধ-চন্ধ মানে লৈ মিলাই মানে চবে একেলগে যোৱাটো মানে ভাল ন। হ।
উম উ উ, সেইটো হয় বাৰু চাওঁ শেষলৈ লওঁ আমাৰ ইয়াত ষ্টাফৰ লগতো কথা পাতিব লাগিব।
উম উম, আৰু মানে কি হ'ল তোমালোকৰ সেয়াৰ পৰা ওচৰ হয় ন বস্তুটো নাচলখনৰ ওচৰ ন বহুত।
উম উ উ, বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা এ এ অ অফিচৰ পৰা মই য'ত তাকো ৰুম লৈ থাকোঁ ন মই ইয়াৰ পৰা চালে অলপ দূৰ হয় বাৰু কিন্তু আমাক ঘৰৰ পৰা হ'লে বেছি দূৰ নাই এ এ এ। এ আ আ আ, পঞ্চাছ পচপন কিলোমিটাৰণে হ'ব।
উম উ উ, উমহ, নাই ঘৰত থাকিলে যোৱা নোযোৱা মানে সেইফালে।
যাওঁ যাওঁ এইবিলাক আমি গৰম ছিজনত প্ৰায়ে মানে অলপ যাওঁৱেই এইফালে। আৰু এনেই অৰু অৰুণাচল ফালে পৰিৱেশটো ভাল লাগে মানে আমাৰ ছিট ছিট। ধৰা তেনেকৈ এহ্ এনেই চাব গ'লে তুমি চোৱা আকৌ এইফালে ধৰ তিনিচুকীয়া টাউনৰফাল ওলাই আহিলে ইমান ধূলি মাকুম গে কিন্তু অৰুণাচল ফাললৈ গ'লে তেনেকে ধূলি-বাকতিবিলাক পোৱা নাযায় ন কু আপ মানে বত অলপ ফ্ৰেছ-ফ্ৰেছ লাগে মানে সেইফালে।
অ তাৰ পৰিৱেশটো বহুত ভাল। তাত পৰিৱেশটো বহুত ভাল ন। এনে তোমাৰ তুমি শুন অ অ কোৱা।
পাহাৰ পাহাৰ এৰিয়া যে তো মানে হ হ। ফুৰি পেলাই চিনেৰিবিলাক অলপ ভাল লাগে।
উম হয় হয়, পিছে তুমি মানে অনা ধৰিলোৱা মানে কেনেকুৱা ধৰণৰ মানে জেগা বিলাক মানে কি হল সেই ডখোৰৰ ৰিজৰ্টবিলাক কি নাম বিলাক কি মই নেজানো ভালকে তাৰ মানে। কিছুমান ভাল ৰিজৰ্টওৰ নাম কোৱা নেকি কবা নেকি?
ৰিজৰ্ট মানে বৰ্তমানটো এই গৰম ছিজনত দুখন ৰিজৰ্টে ফেমাচ হৈ আছে এখন হৈছে ছেভেন কে এম ৰিজৰ্ট আৰু এখন হৈছে তোমাৰ টুং টাও ৰিজৰ্ট বুলি কয়
অ অ হয় নেকি তুমি যোৱা নোযোৱা সেই
মানে যাওঁ যাওঁ সেই দুখনত মানে মানুহ ইমানেই ভিৰ হয় নহয় তুমি গৈ গৈ পেলাই মানে জেগা নাপাব বা গা ধুবৰ কাৰণে হওক বা তোমাৰ কেবিন ল'ব কাৰণে হওক
অ অ
ৰিজৰ্ট ৰিজৰ্টখন যিমান ডাঙৰ ছেভেন কে এমৰ তাৰ পাৰ্কিং এৰিয়াটো সিমান ডাঙৰ মানে সিমান ডবল মানুহ হয়
কিবা আৱ টিকেট চিকেট কাটিব লাগে নেকি মানে সোমাওতে
হয় হয় টিকেট উম পাৰ পাৰ্চন এশ টকাকৈ লৈ আগতে ফিফটি আছিলে এতিয়া এশ কৰি দিলে কাষ্টটমাৰ বেছি পাইছে যে আৰু আগক'ত অলপ অলপ আপগ্ৰেটো কৰিলে বাৰু এতিয়া
অ অ
উম
অ মই ইমানকে নাযাও ন মানে গৈ পাইছো মানে ইমান দূৰ হয় ন আমাৰ ইয়াৰ পৰা সেইকাৰণে মানে তোমাৰ লগৰ চগৰ থাকিলে মানে যাবলে ভাল লাগে আৰু যাম বুলি ভাবিছো আৰু
চাওঁ ৰহ মা চাওঁ ৰ'বা মই মানে যদি আমাৰ যোৱা হয় তোমাকো কল কৰিম আক
কল কৰিব লাগিব অলপ ভাল জেগা বিলাক ঘূৰাবা আৰু মানে এইবোৰ মানুহবিলাক বহুত যায়টো অৰুণাচল অৰুণাচল বুলি কয় চবতে অৰুণাচলে নাম শুনো অকল
তোমাক কৈছোৱেচোন মানে চেভেন কে এমত যিটো চেভেন কে এমৰ ৰিজৰ্টৰ যিটো এৰিয়া ন মানে পাৰ্কিঙৰ এৰিয়াটো যিমান ডাঙৰ ৰিজৰ্টখনো সিমানে ডাঙৰ বুলি কব লাগিব মানে সিমানে মানুহ হয় মানে পাৰ্কিংটো সিমান ডবল দি দিছে মানে ডাঙৰকে জেগাটো চবেই মানে নিজৰ নিজৰ পাৰ্চ চবেই মানে নিজৰ নিজৰ পাৰ্চনেল গাড়ী লৈ যায় যে
উম উম হয় হয়
সেইটো কাৰণে মানে পাৰ্কিংটো বহুত ডোখৰ যায়গে মানে তেনেকুৱা বহুত ডাঙৰ এৰিয়াটো মানে
উম বাকী এনে অৰুণাচল আৰু ভাল জেগাৰ নাম জানা নেকি তুমি মানে ভাল জেগা আৰু
অৰুণাচল মানে ভাল জেগা মানে ওচৰতো তেনেকে নাই দূৰ ফালে বহুত আছে তুমি শুনিছা চাগে
অ সেই দূৰৰ পিনে হ'লো নাম বিলাক জানা নেকি
দূৰৰ পিনে মানে এইবিলাক আৰু মেচুক আছে মেচুকা ফালে গ'লেও ভাল
উম উম অ অ নামটো শুনিছো অ অ নামটো শুনা শুনা লাগিছে মানে উম কোৱা
ওচৰত মানে সেই তেনেকুৱাকে এইবিলাকেই ফেমাচ হৈ আছে আৰু বৰ্তমান গৰম ছিজনটোত
উম উম
আৰু আৰু এনেকৈ সৰু সুৰাকে পিকনিক হিচাপে যায় দিহিঙৰ পাৰত যায় মানুহবিলাক ডিচেম্বৰ লাষ্টত হওক বা জানুৱাৰী ফাৰ্ষ্টত বা মাঘৰ বিহুত
মানুহ মানুহ বহুত হয় বুলি শুনিছো মানে বহুত ডবল হয়
অ ডিচেম্বৰ লাষ্টত
তোমাৰ কি ক'ম আৰু আ দিহিঙৰ দিহিঙৰ পাৰত মানে। মানুহ ইমানেই ডবল হয় নহয় মানুহ। মানে টাইমটো ধৰি গধূলি যোৱা হয় নহয় জেগা। পোৱাকৈ মানে ইমান ডবল মানুহ হয় ডিচেম্বৰ শেষত আৰু জানুৱাৰী ফাৰ্ষ্ট উইকত।
অ অ,
আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মানে।
উম উম হয় হয়।
উম।
ঠিকে আছে তেন্ত তোমাৰ লগৰজনৰ। মানে লগৰবিলাকৰ লগত যাম আৰু তোমাৰ লগত আৰু লগৰবিলাকৰ লগত।
ওলাব, ওলাব, ওলাব, কল কৰিম মই।
গৈ ভাল লাগে ন একেলগে গৈ ভাল লাগে, কিমান অফিচৰ কাম কৰিবা।
মানে সেইটোৱে আৰু কেইজনমান লগৰ কেইজনমান হ'লে ভাল লাগে আৰু মানে এনজয় কৰা হয়।
এবাৰ মানে তোমালোকৰ সেইফালৰ লগত লগা লগৰ লৰা লগত যাম বুলি ভাবিছো তাৰমানে। ওচৰ পাজৰে থকা লগৰবিলাকৰ লগত।
হয় হয়, ওলাব ওলাবা মই কল কৰিম তোমাক যদি আমাৰ প্লেনিংটো বনাই চাওঁ। এয়া লগৰ খিনি লগত।
উম, উম, হয়। মানে এতিয়া নগ'লো মানে যেতিয়া ডিচেম্বৰ হয় ন! ডিচেম্বৰ, জানুৱাৰী। এতিয়াতো সময় নোপোৱা ন! মানে যিলো অফিচত। কাম দিয়ে ন! প্ৰেছাৰ পৰে, সদায় যাব লগা হয় ন!
হয়, হয়, হয়।
সেইটো কাৰণে মানে, পিছত মানে গ'লো যাম মানে একেলগে যাম।
উম, উ কল কৰিম, কল কৰিম, তোমাক।
উম, উম, বাকী খোৱা বোৱা কৰিলা? মানে চাহ-তাহটো খালা বাৰু।
খোৱা-বোৱা মানে অপ, অপ। অফিচৰ পৰা আহোঁতেই অলপ খাই আহিছিলোঁ হোটেলত। তাৰপিছত তেনেকৈ ৰুমত বনাই নাই খোৱা, এল ভাগৰ লাগে যায় সেই কিনে।
উম, উম ভাগ লাগে উম। ময়ো এই অফিচৰ পৰা কাম কৰিম পিনি শুই উঠিছোহে মানে বেছি দেৰি হোৱাই নাই।
অ,
ভাগৰ লাগিলে আজি, মানে ৰ'দ টো ওলাই দিলেটো ৰ'দতটো ওলাই লওলাই হৈছিলে।